অঁ শুনিছানে?
অঁ
অঁ! কোৱা কি কৰিছা?
মই কলেজৰ কামত ওলাই আহিছিলোঁ অলপ।
অঁ-অঁ।
তুমি কি কৰি আছা?
মই এফালে যাব ওলাইছিলোঁ।
অঁ।
তাকে ওলাই আছোঁ মানে।
অঁ! চাহ-তাহ খালা?
চাহ-তাহ মানে ভাতে খালোঁ ৰবা।
অঁ
উম, মানে হেৰি এইফালে যাম যে সেইটো কাৰণে মানে খাই লৈছো কেইটামান।
ঠিকে কৈছা দিয়া দিনটোলৈ অকণ।
অঁ! আকৌ বা পিছত খাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই ন।
অঁ
সেইকাৰণে মানে খাই লৈছোঁ আৰু।
ঠিকে কৈছা দিয়া মোক-মোক আৰু ভাত খাবলৈ সময় নহলে।
অঁ। কি পঢ়ি আছা নো এতিয়া?
মই বিএ ফ'ৰ্থ চেম মানে ফিফথ চেম গৈছোঁ আৰু।
অঁ-অঁ! শেষ হব আৰু ন?
শেষ মানে আৰু এবছৰ আছে আৰু বি এ কমপ্লিট হবলে। এতিয়া যদি আকৌ চাৰি বছৰীয়া কৰ্চটো হৈ যায় তেতিয়া দুবছৰ থাকিব।
অঁ! অঁ আজিকালি আকৌ চাৰি বছৰ নহয় উম-উম উম! তাৰ পিছত কি কৰিম বুলি ভাবিছা?
তাৰ পিছত এমএটো কমপ্লিট কৰিম বুলি ভাবি আছোঁ যদি ইয়াৰ লগত যোগদানটো নহয়গে।
অঁ-অঁ।
যদি নহয় আৰু সৰু সোৱাকে কৰ'বাত সোমাব লাগিব আৰু।
সেইটোৱেই এনেই থাকিব নালাগে আজিকালি হয় নে, মানে কিবা এটা কৰি থাকিব লাগে।
যিহে কণ্ডিচন হৈছে, নিজে একো নকৰিলে নহয় চোন।
নহয় হয় আকৌ বস্তুবিলাক আকৌ হেৰি ন আৰু কিবা এটা মানে আকৌ এক্সট্ৰাকে পঢ়িব লগা হলেও ঘৰৰ মানুহক মানে বেছি প্ৰেছাৰ দিবও মন নাযায়, তেনেকুৱা হয়। ঠিকে আছে, কৰি থাকিবা।
সৰু-সুৰা কিবা এটা ল'ব হলেনো কি কৰিব পৰা বিচাৰিম আৰু হয়।
অঁ সেইটোৱেই উম-উম। আৰু কি হয় মানে হেৰি আজিকালিৰ বহুত সুবিধা আছ চে ন, কৰিবলৈ আগতেতো মানে ঘৰৰ পৰা ওলাই যাবও মানে দিগদাৰ হয়। ছোৱালী মানুহৰ, কিন্তু আজিকালি এইবিলাক বহুত সুবিধা ওলাইছে। মানে ভাল হয়। অহ হেৰি ধৰা, গহনা পাতি বনোৱাৰ পৰা মানে আজিকালি চব অনলাইনৰ সুবিধা হল যে। মানে অহ অ'হ সেটোৱে বহুত সুবিধা হৈছে এইটো কাৰণে।
এতিয়া পঢ়া খন্দ থাকিলে দুটা এটা টিউশ্যন কৰি হ'লেও চলিব পাৰি।
উপায় অহ আৰু, তুমি ধৰা ঘৰৰ পৰা কিবা এটা বিজনেছ যদি আৰম্ভ কৰা তেনেহলে মানে আজিকালি, ছ'চিয়েল মিডিয়াৰ যুগ যিহেতু, মানে তুমি তাতে প্ৰচাৰ কৰিব পাৰা ন তোমাক। কামটো। সেইটোৱেই মুকলিও থাকা কিবা কৰিও থকা।
তাকে ভাবিছোঁ বোলো এতিয়া ফ্ৰটচেমৰ ইন্টৰশ্বিপ কা আছেতো কৈ মেলি তাৰ পিছত নিজে কিবা এ ইস্তাত দিম বুলি ভাবিছোঁ কলেজৰ নগলেও সেইটো যদি মেইন্টেইন কৰিব পাৰোঁ ন,
অহ' আমাৰ ওচৰতে মানে ছোৱালী কেইজনী মান আছে। মানে সিহঁতৰ পঢ়ি শেষ, পঢ়ি শেষ মানে কি শেষটো নহয়ে পঢ়ি। কিন্তু মানে হেৰি, ঘৰৰ মানুহে ধৰা পঢ়াব নোৱাৰে তেনেকুৱা হয়। তাৰপিছত মানে সিহঁতে কি কৰিছে প্ৰথমতে মানে কেটাৰিং গ্ৰুপ খুলিলে। পাইছা নেকি ভিডিঅ' পায়ে থাকা নেকি,
চাওঁ নো কিয় এতিয়া কেইবাটাও গ্ৰুপ ওলালতো ছোৱালী মানুহ
অ'হ তাৰপিছতে ধৰা তেনেকে কৰি। আকৌ' এতিয়া মানে অহ কেটাৰিংটো ধৰা সদায় নহয়। কেতিয়াবা কেতিয়াবা হে হয় ন। অ'হ সেইকাৰণে মানে অহ' অ'হ মানে ভাল লাগে দেখি তাৰপিছত সিহঁতে মানে, এতিয়া হেৰি কৰিছে আকৌ ফুড চালাডৰ এনেকে দোকান এখন দিছে সৰুকে। কেইজনীমান লগ হৈ। অহ' তই মানে তাত চ'ব, পায় আৰু মানে চৰ্বত তাৰপিছত জুচ সেইবিলাক। এইবিলাক মানে চব বনাই তাৰ পিছত ফ্ৰুট চালাড তেনেকে আৰু। সৰুকে দোকানখন দিছে এতিয়া। কাম ' বেছি দিন হোৱা নাই আৰু দিয়া ভাল লাগিছে ন সেইবিলাকতো শিক্ষিত ছোৱালী। শিক্ষিত হ'য়ো যে এনেকে ওলাই আহিছে কিবা এটা কৰিছে। মানে খুব ভাল লাগে দেখি। সেইটোৱেই মানে, কি জানা, তুমি পঢ়া শুনা বুলি বেলেগক যে খাতি কৰিবা সেইটোহে লাজ কথা। কথা মানে কিবা এটা বস্তু বিচাৰিব লগা হলেও যে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেইটোহে লাজৰ কথা। পঢ়ি শুনি যদি নিজে কিবা এটা কৰিব পাৰা। সেইটো নিজৰ কাৰণেও ভাল আৰু বেলেগ দহ উম' দহজনক কাৰণেও ধৰা, সেইটো এটা হেৰি আৰু প্ৰেৰণা টাইপৰ হয়। প্ৰেৰণাই দিয়াচোন ন, তুমি মানে এতিয়া ওচৰত অ'হ
কে নোৱাৰা ছোৱালী এজনীও বোলো ছোৱালী আগবাঢ়ি আহিব ময়ো পাৰিম বুলি ন উম'
তাৰপিছত সেয়া আৰু। ময়ো মানে তেনেকে সৰু সৰুকে কিবা কিবি কৰি থাকো। মই বি এ পাছ কৰিলো কৰি পেলাই সেই বিয়া হব লগা হ'ল। সেনেকে আৰু সৰু সৰুৰাকে কাপোৰ কানি ব্যৱসায়।
অহ' ঠিকে কৈছা দিয়া।
অ' যি পাৰোঁ আৰু ধৰা, অ, মানুহজনৰ ওপৰতো ভৰসা কৰিব নোৱাৰি হয় নে নহয়। সেইকাৰণে মানে ধৰা এতিয়া কাপোৰ আনো বা কেতিয়াবা এপ্লিক চেপ্লিক কৰা এনেকে কাপোৰ ক ডিজাইন কৰো তেনেকে বেচো অ
যিহে তোমাৰ পাৰ্চনেল নিজৰ ইনকামটো ওলাই আছো ন এতিয়া ক'বাত যাব লগা হ'ব বোলে উম হাজবেণ্ডৰ ওপৰত ইমান হেৰি কৰিব হাজবেণ্ডে কিবা বেয়া হলেও মানে পৰিস্থিতি
মানে তেনেকুৱা মই পাইছো মানে কিয় জানানে মোৰ মানুহজনৰ দুবাৰ এক্সিডেণ্ট হ'ল তাৰ পিছত এক্সিডেণ্ট হওঁতে মানে এনেকে দুমাহ তিনিমাহ বহি যাব লগা হয় ন আমাৰ মানে চাকৰি বাকৰি নাই একচোৱেলি তাৰপিছত অ তাৰপিছত কি হয়। সেই সেইকেইটা দিন মানে তেওঁ যি কেইটা জমা আছিল সেইকেইটাই আমি চলি যাও ন। তাৰ পিছত দিগদাৰ হয় চলিবলৈ বাকী যিটো কাম কৰিম বুলি ভাবি আছো আমাৰ সেইটো কৰিব লগা নহয়। বহুত পিছ পৰি ৰব লগা হয় উম
মতা মানুহৰ কাম বিলাক নাইকিয়া হৈ যোৱাৰ নিচিনা হৈছে বহুত ‌ খিনি কমি গ'ল আজিকালি অনলাইন চিষ্টেম হোৱাৰ পৰা মতা মানুহক ইমান হেৰি নকৰে চব অৰ্জনে হেৰি কৰে ন
অ তাৰপিছত সেই মানে প্ৰথম যিকেদিন ত ধৰা এক্সিডেণ্ট হ'ল সেই কেইদিনতহে মানে খবৰ লবলৈ আহে মানুহে তাৰ পিছতো তুন কেনেকে চলিছো কি কথা কোনেও গুৰুত্ব নিদিয়ে। সেই কাৰণে মানে মই ভাবিলো কি মই এনেকে বহি থাকিব ন নোৱাৰিম। মই কিবা এটা কৰিব লাগিব মানে তোক তাককে হ'লেও নিজৰ খৰচটো কিবা উলিয়াব পাৰিম।
ঠিকে কৈছা।
সেই বুলিয়ে মানে মই এতিয়া যি পাৰো আৰু মানে ব্লাউজ চালাউজ কাট চিলাও মানে
অ ঠিকে কৈছে দিয়া আজিকালি এইবোৰতহে আকৌ বেছিকে ইনকামতটো ওলোৱা যায়
অ সেয়া তুমিও সেনেকে কৰিবা পঢ়া শুনা শেষ শেষ কৰি। তাৰপিছত তেনেকে তেলৰ চলৰ শিকিবা আজিকালি এটা এটা ব্লাউজৰ দাম কিমান তিনিশ আঢৈশ খ তেনেকে ন তাৰপিছত ধৰা তুমি এদিনত দুটা ব্লাউজ চিলাবই পাৰা তেনেকে ঘৰতে বহি পেলাই যদি তুমি তেনেকে ছশ টকাৰ এটা ইনকাম কৰা সেইটোনো তোমাক কোনে দিব
সেইটো হয় বাৰু।
দহ টকা এটা ইনকাম কৰিলে তোমাক কোনে দিব হয় ন কৰিলে কৰিলে মানে সকলো ফালে ওলায় হয়
উম
সেইকাৰণে মানে মই মানে যোনে নহওক মই লগ পালে ছোৱালী বিলাকক বিশেষকে মানে কওঁৱে আৰু এনে পঢ়ি শুনি লৈ পেলাই এনেই নাথাকিবা বা পঢ়াৰ মাজতে কিবা কৰিবা তেনেকে
ঠিকেই মই বোলো এতিয়া এইটো কৰি মেলি লৈ বুকে চুকে কে বনোৱা নহবা কেকৰ সেই সোমাই কৰি লৈ আৰু আমাৰ গাঁৱত মানে কেক বনোৱা ছোৱালী ইমান নাই।
অ অ
অ চাৰিআলি দোকানৰ পৰা ইমান খাবলৈ ভাল নাপায় কাৰণ দুদিন তিনদিন থৈ দিয়ে বনাই আৰু বেলেগ দূৰৰ দূৰৰ কোনে অৰ্ডাৰ দি আনিব গে হয়। উম সেইটোকে বোলো শিকি থ হলে মানে নিজৰ কাৰণে ভাল। যে নিজৰ বাৰ্থডে কেক টো হলেও বনাব পাৰিলো তেনেকে এটা এনেকে।
ওচৰৰ আজি কালিতো বাৰ্থডে আজিকালি চবতে কেকতটো লাগেই মানে।
উম।
কেকটো দৰকাৰ হয় যিহেতু তোমাৰ এতিয়া ওচৰ চুবুৰিয়াৰ কাৰোবাৰ ধৰা বাৰ্থডে হ'ল। এ তোমাকে অৰ্ডাৰটো দিব কতনো দূৰলৈ যাব ন বিচাৰি তেনেকুৱা। সেইটো পাৰা তাৰ পিছত পাৰ্লা চাৰ্লাৰ শিকিব পাৰা।
মোৰ এতিয়া বিউটিচিয়ান হেই দিছে মই কালি থ্ৰেডিং কৰিব শিকিলো। আজি বোলে ফেচিয়েল কৰিব শিকাব। সে একেটাও যদি শিকি দিওঁ কম চে কম হয় ওচৰৰ মানুহখিনিকে হলেও ক- বা লগৰ কেইজনীকে হ'লেও কৰি কিবা
আজিকালিৰ যুগটোৱে হ'ল আধুনিক যুগ হয়নে আধুনিকতাৰ মানে চবকে। সেইটোৱে বিচাৰে চবেই মানে ধৰা। আজিকালি পাৰ্টি এটাত যাব লগা হ'লেও মেকাপ। হ ওচৰতে থাকিলেতি ভাল হয়।
উম আজিকালিতো মেকআপ নহ'লে ছোৱালী মানুহৰ বা বোৱাৰী মানুহৰ নহয়ে।
নহয়ে তে সেইটো সেনেকেও শিক শিকিব পাৰা আৰু আজিকালি মানে পইচা পাতি নহলেও এনেকুৱা ফ্ৰীতে শিকাই নহয়। চৰকাৰৰ ফালৰ পৰা কিবা এনে স্কেম ওলাইছে যে তোমালোকৰ সেইফালে আছে আছেনে নাইবা?
আমাৰ সেইফালে আছে মানে খালি সেই কিবা এটা থ দিব লাগে প্ৰমণ পত্ৰ খনৰ কাৰণে। এনে চেণ্টাৰ বিলাক যে তাতে শিকাই ভাবিছো এতিয়াতো মোক। কলেজৰ পৰা বিউটিচনত দি ল'লে মোক কেক শিকিব মন আছিলে।
অঁ অঁ।
কুকিং কৰিলে ভাল পাওঁ যে ভাবিছিলো সেইটো শিকিম বুলি নিদিলে। ছাৰহতৰ লগত কথা পাতিছো এক্সট্ৰাকে শিকিব পাৰি বোলে তাকে শিকি ল'ব লাগিব বন্ধ পাওঁতে।
উ উম। সেয়াই আৰু তেনেকে শিকি কৰি থোৱা পিছত কামত দিব হয়।
কামত নিদিলেও এতিয়া নিজৰে কিবা এটা স্কিল বাঢ়ি থকা নিচিনা থাকে ন।
উম আৰু বেলেগক দৰকাৰ নহলেও এতিয়া নিজৰ নিজৰ কৰিব পাৰিবা এতিয়া আমাৰো মন যায় ন কেতিয়াবা মানে ধুনীয়াকে থাকিবলৈ। যদি তুমি নিজে সেইখিনি কাম জনান পইচাটো ৰেহাই হৈ যাব। অ উ সেইটোয়ে। তাকে।
উম।
কাম এটা ওলালে মোৰ। বাৰু হেৰি ভালে লাগিল বাৰু তোমাৰ লগত কথা পাতি হেৰি কৰিবা। অঁ পিছত ফোন কৰিবা ন পিছত।
অলপ ৰখা নেকি?
অ ৰখি দিম বাৰু অ কোৱাচোন?
কিবা কামতে যোৱা নে?
অঁ, কামতে যাওঁ বাৰু মই মানে। এই কাপোৰ অলপ আনিব লাগে।
ব্লাউজ ছিলাবলে ন।
অঁ, ব্লাউজ চিলাবলৈ কাপোৰ খিনি আনোগৈ তাৰপিছত আৰু তেনেকে বেলেগ কাম এটাও আছে সেইটো কৰি লওঁ।
উম।
কৰি হোৱাৰ পিছত আৰু চিলাই থাকিম আৰু নহ।
উম হ'ব দিয়া নহ'লে আকৌ দেৰিকে কথা পাতিম তুমি আহি ফ্ৰী হৈ লোৱা।
হ'ব দিয়া।
অ, অ।